হেল্ল' হেল্ল' অ শুনিছেনে?
অ কি কৰিছা?
এ আছো এবাৰ জিমলে গৈছ ছিলো। এ আহি পাইছোহি।
অহ চাহ তাহ খালা? অ' অ'।
এতিয়া
অ অকমান জিম কৰি আহিলে অকমান ৰব লাগে হয়?
অ' ৰব লাগে অ'।
ৰেচ চেছ লৈ গা পা ধৰি তাৰ পিছতহে খাবা। তাৰ পিছতহে খাবা আৰু। লগতে খালে কাম নিদিব। উম উম যি এ যি মন কিছুমান মিঠা চিঠা বস্তু খাব নালাগে।
মিঠাটো মই নাখাওৱে নহয় তেনেকে কেনেও
উম।
খাওঁৱেই মই তেনেকে এনেও।
অ আকৌ পুটিন জাতীয় বস্তু বেছিকে খাব লাগে যে।
অঁ অঁ প্ৰটিনটো খা খাওঁ মানে ধৰক এই পনিৰ চনিৰ তেনেকে।
উম।
থাকা তেনেকুৱা খাওঁ আৰু।
উম। আকৌ পটিনত টেমাও দিয়ে নহয়। কিনিবই দিয়ে জিমৰ পা চোন।
অ কিনিব দিয়ে। নাই মই সেইবোৰ খোৱা নাই বোলো নিজে অকণ ঘামটো উলিয়াই পেলাই খিনাওচোন।
অহ।
সেইটো কাৰণে মানে শকত হৈ হৈ গৈছো কাৰণে হে।
উম কণী খাব লাগে। সিজোৱা - সিজোৱা কণী।
খাওঁ খাওঁ।
অ'।
আৰু যদি মই খোৱা বোৱাটো ইমান তেনেকে হেৰি কৰা নাই তথাপিতো মানে আৰু এ অলপ চলপ বাচিছো আৰু এত এতিয়া ঘৰত নকৰিলেও নহয় দেখোন
অ
অ কৰাৰ পিছত আকৌ নিজে খালীকে খাবও ভাল নালাগে নহয় তথাপিতো মানে সেই অ তাৰপিছত সেই তেওঁ মানে কৰি আছো আৰু তেনেকে
অ উ ওচতে অ ভালেই দিয়া আছো আৰু জিম সেই স্কুল অ জিমৰ স্কুল ওচৰত তেনে
অ ওচৰতে ওচৰতে খোজকাঢ়িয়ে যাব পাৰি অ ওচৰতে খোজকাঢ়িয়ে যাব পাৰি
উম দূৰত হলে দে আকৌ হেৰি কৰি যাব লাগে যে দিগদাৰ হয়
উম ভালে এতিয়া ওচৰতে বাৰু
অঁ অঁ অ বাৰু বে বাৰীত শাক তৰকাৰি লাগিছে নে নাই?
সেইবোৰ লাগিছে ৰঙালাও চঙালাও এইবোৰ জিক কা ভোল তাৰপিছত আকৌ ভেন্দি তাৰপিছত ভাত কেৰেলা দু তাত দুটা লাগি আছে
আহ
এইবাৰ শাক পাচলি তেনেকে কিনিব লগীয়া হোৱা নাই মানে আলুখিনি বাদে আলুখিনি বাদে তেনেকে একো কিনিব লগা হোৱা নাই আলু খিনিহে কিনিব লগা হৈ আছে অ ঘৰতে বস্তু খিনি ওলাই আছে এনেও শাক পাচলিত সাৰ দিয়া হয় নহয় কিনা কিনাবোৰ খাবলৈ বেয়াই পাও
উম উম
খাই খাই কিন বোৰত কিবা খালে সা সোৱাদ একো নোপাওঁ বেয়া পাওঁ খাবলৈ ঔষধ ঔষধ গোন্ধ পাওঁ
আহ
চাবচোন আপুনি হেৰি কৰি পেলাই কিনাবোৰ খালে কিবা ঔষধ ঔষধ গোন্ধ লোৱা নিচিনা লাগে মানে আমি নাখাও যে আমি সদায় ঘৰ বোৰে খাই থাকো
অ মেডিচিন ধে মাই যে আজিকালি এ ঘৰ বস্তু বিলাক তেনেকে তেনেকে নহয় ন পোকে ইমান ধৰে আমাৰ এই ভাত কেৰেলা লাগিছে হেতো গৈ পোকে খাইছে দেখোন উম
অ এই তলত হেৰি দিবচোন অ মেডিচিন আমাৰ কাৰণে পোকে খাই এই
অ আহ তলত ধুৱা দিও মাজে মাজে
অ
এ তেওঁ চুন এডাল পোকে খাই নিয়ে এফালৰ পৰা
চাফা কৰি দিবচোন
অ চাফা কৰিব লাগিব এই চাফা কৰি মানুহনো কিমান লগাম ন চাফা কৰি দিওহে দিনতে আকৌ আহি হাবি জংঘল হল
পৰি থাকে যে সেয়া দুদিনতে পুৰা গজি আহে ব বত
অ গজিয়ে আহে অহ
না ন
খাবলৈ নাই আকৌ যিকেইটা লগাও ইমান ফাং ফুং
ফাং ফুং ফাং ফুং
পইচাও ল'বও ধেই উম হাজিৰাও ল'ব হে আ একৌ ফাং ফুং
এতিয়া এইকেইদিন কেনেকুৱা হৈছে আগবেলাতোহে ৰ'দ দিয়ে ভাটিবেলাতো বৰষুণ দিয়ে বৰষুণ দিলে তেনেকে মানুহ লগালে লচ হয় নহয় বহুত বহুত লোকচান পাঁচশ, ছশ টকা এনেই দিব লাগে হয় মানুহজনী এতিয়া বৰষুণত কৈ কৈ কামনো
উম উম পিনে ভাতো খুৱাব লাগিব উম চাহ তাহোু দিব লাগিব খুৱাওতে সিহঁত এবেলা খাই জাবলে এঘন্টাত দেৰ ঘণ্টা জীয়াত
জীয়াব
অ তাৰপিছত কাম কৰিব সেয়া বৰষুণে আহে আৰু কি কৰিবা তোমালোকৰ পথাৰত পানী চানী হৈছে
পথাত অলপ চলপ হৈছে মানে সে হেৰি এই যিবিলাক অকন দ দ মাটি অ সেইবোৰত অকমান পথাৰত হৈছে
অ এতিয়া আকৌ ধান চান ৰোৱাব হবয়ে ন
ধান ৰুব হবই নহয়
উম ট্ৰেক্টৰ লগাই হাল বোৱাই দিয়ে আও
অ ট্ৰেক্টৰ লগাই পেলাই কৰো মানে হেৰি নোৱাৰ এতিয়া এ আজিকালি গৰু নাই দেখোন হালোৱা গৰু পাবলৈ ট্ৰেক্টৰ লগাই তেনেকে হাজিৰা মানুহ চানুহ চাবলৈ গলে লাভ একো নহয়গেই ইমান টান ট্ৰেক্টৰৰ মাটি হাল বোৱা
উম হ'লেও‌ খোৱা ভাত কেইটা খোৱাই নেছিলা নহয়
অ সেইটো হয় কিন্তু সেইটো কাৰণে কৰা যায় খেতিটো নহলে ৰোৱনী তাৰপিছতে আকৌ কটাৰ সময়ত তাৰপিছতে মাৰাত আকৌ এ', এখুপা পইচা বহুত খৰচ হয়।
আহ', হয় তেনিবা উম', হলেও নিজৰ ঘৰ ভাতকেইটা আহ',
বুৱা ধানত
খাবলৈ ভাল উম', আইজুং ধান টো ৰুব লাগে আইজোং ধানৰ চাউল কেইটা খাই ভাল লাগে
ভাল লাগে অহ ',
উম', -উম ',
ঘৰৰ চাউল কেইটা খা খাবলৈ পালেও তেওঁ কিবা এটা ভিটামিন খাম বুলিয়ে
অ', এনেইতো অইন বস্তু আ চব সাৰ দিয়াই ন? আৰু কিনা চাউল কোবাও আজিকালি খেতি চব সাৰ মাৰে দিয়া চব সাৰ মাৰে অ', নহয় বু ধান স পৰা সাৰ মাৰে যে।
তাকেই
সেইকাৰণে খা সোৱাত নাইকিয়া ভাতকেইটা উম', ঘৰ কেইটা এতিয়া খাহ শুনি দিয়া সেয়া, কৰা যায় খেতিটো ন উম', খাবলৈ ভাল
অ',
তাকে সেইকাৰণে ঘৰতে আৰু
গু ধান কৰিলেও মানে হেৰি কৰেয় ধানতটো বেছিহে দিয়ে।
অঁ',
সটো ধান ঘৰত খাবলৈ নাই খোৱাও সেইটো ধান বেছি দিন ঘৰত ৰাখিও থ'ব নোৱাৰি নহয়।
অ', বেয়া হৈ যায় আৰু সেইটো অলপ খাৰ নেদিলে নহয়ও যে হয়।
সেইকাৰণে ধানতটো বেয়া হৈ যায় আৰু যিমান দিন ঘৰত ৰাখিব সিমান দিন ধানটো পাতল হৈ- হৈ গৈ থাকে ওজনতটোও নাইকিয়া হয়। এই কেঁচাতেটা বেছি দিলেই লাভ।
অ ', -অ ', ঠিকে কৰে বেছি দিয়ে? এ খালি ধান টো খাবলৈ হয় আৰু বু ধানটো বেচা যায় ন। সেইখিনি পইচা আকৌ খালি ধানত লগাই দিব
লগাই দিব পৰা যায় অ ব ধানটোত মানে হেৰি কেঁচাতে বেচিতে লাভৰ পইচা কেইটামান পোৱা যায়
অ ওজন হৈ থাক কে
তাৰপিছত আকৌ ধৰক এ শালি ধানটো খাবলৈ কাৰণে ভাল হয় সটো ৰাখি দিওঁ আও
অ এইবাৰ এইবাৰ অকৌ ভাল হৈছ ত দে ত বৰষুণ নাই যে অ বৰষুণ নাই তাতে কাটিব কৰিবও সুবিধা হৈছে ন অইন বা এটা পানীয়ে হয় বুৰ ধান কটা দিনত উম বহুত লোকচান উম এবাৰ সে কাট ভালতে হৈছে বোলো আও আকৌ বৰষুণো পৰি আছিল ন ৰোৱাত দিনতো বৰষু পৰি আছিলে মাজে মাজে পানীও ইমান দিব লগীয়া হোৱা নাই
তাকে
উ
এইবাৰ ভাল হ'ল কাটিবলৈকো সুবিধা দিলে ৰাইজক বাৰু ভগৱানে
অ অ অ কাতি এতিয়া বেছি কৈ উঠিলা
অ বেচা অলপ বেচা হ'ল আৰু অলপ আছে
আহ
ধানৰ দামটো তেনেই কম হৈ আছে যাচ ছশ কিমানহে হৈ আছে সেইটো কাৰণে মানে এ ইমান কমতো আকৌ ইমান পইচা খৰচ কৰি পেলাই গোটেই কেইটা হেৰীত এক কেজি গুটিতে হাজাৰ বাৰশ টকা
অ হেৰি কিনা গুটিটো আৰু ন উম
চীনৰ হয়নে ইমান খৰচ কৰি ৰদ কিনি কাটা মানুহ
অ
হাল মাৰাএইবোৰ চব খৰচ ধৰিলে মানে অকমান লছ হৈ
লাচ আতে উম অ অ অলপ দাম উঠিলে তেতিয়া বেছি বও ন
বেছি দিম আৰু সাৰো মাৰিব লাগে নহয় সেইটো খেতিত সাৰ মাৰোতে একেবাৰে বহুত সাৰ মাৰিব লাগে
অ হয় আকৌ চাহ মাৰিব লাগে এয়া শালি ধানটো আকৌ ৰুই দিবা আৰু
অ শালি থানটো ৰুব লাগিব অ
হাল লগা হাল মাই
ট্ৰেক্টৰ বিলাকো পাবলৈ নাইকিয়া হৈছে দুখনেই ট্ৰেক্টৰ আছে গাঁৱত
আহ
বাকী ইফালে সিফালে গাও বিলাকতো যাই যে পাবলৈ নাই মই বোলো আমাৰ যদি দ খিনি আগতীয়াকে হৈছে আগতীয়াকে বোকা হেৰি কৰি পেলাই বোলো ৰুই দিলে
উম উম
কি হয় হব এ হেৰি সাত তৰ আগতে বোকা দিওঁ বুলি কৈছে দেউতাই
অ আমাৰ ওচৰেৰে মানুহ এটাক কৈছে নখনা এতিয়া বৰষুণ পোৱা নাছিল ছিলে সেইকেইদিন একে পানী পাই সিঁচি সিঁচিহে কঠিয়ীয়া পেলাই থৈ আহিছো মই বোলো ত পানী সিঁচিছ যদি দিয়া ইমানকে ঢেৰ পানী
বেছি দ মাটি চাগে
অ নহয় কঠীয়া পাৰছো কঠিয়া পাত বৰকণ নাছিলে অ মই বোলো এতিয়া পাৰিলে তো আগত তেতিয়া ৰুব হ'ব ন ছ আশা নহয়া কোন ৰুব লাগিব
পানী হবগে
উমম তাকে
বাৰু অঁ হ'ব দিয়ক অঁ অঁ
অঁ অঁ উমম